অ।
অঁ', কি কৰি আছা?
এনে চিল কৰি আছিলো বহি আছিলো তুমি?
মইয়ো এনে আছিলো মানে মই আজি মোৰ স্কুলৰ লগৰবোৰৰ লগত অলপ ফুৰিব গৈছিলো বহুত দিনৰ মূৰত। সেইকাৰণে আজি। অকমান আগত আহিলো এতিয়া তোমাক এবাৰ ফোন কৰি আছো আৰু
এনে স্কুলৰ বিষয়ে। কেনেকুৱা আছিল মানে তোমাৰ স্কুলত পৰিছিলা
মোৰ স্কুল লাইফটো। অঁ আছিল স্কুল লাইফটো মোৰ বিৰাটেই ভাল আছিল। কাৰণ মানে। আমি যিমানো লগৰ লগৰীয় বোৰক পাও চবক ত আমি একদম সৰু নাৰ্চাৰী ক্লাছৰ পৰা পাওঁ। তাৰপিছত কিছুমান বেলেগ স্কুলত গুচি যায় কিছুমান বেলেগ স্কুলৰ পৰা আহে। আৰু কিছুমান একদম সৰুৰে পৰা মানে থাকি যায় একদম ক্লাছ টেন লেকে সেইকাৰণ মানে সহঁতৰ লগত এটা মানে ঘৰৰ নিচিনাই যাই মানে ঘৰতকেও বেছি কাৰণ আমি ঘৰতছে বেছি স্কুলতহে সময়বোৰ কটাই দিওঁ। নটাৰ পৰা দুটালৈকে তাৰ পিছতো আমি ঘৰত গৈ পেলাই। ভাত চাত খাই পেলাই শুইয়ে থাকো। সেইকাৰণে মানে স্কুলখন বেছি মানে ঘৰৰ নিচিনা হৈ যায়। আৰু স্কুলৰ লগৰ কেইটা মানে বেছি আপোন হৈ যায়। কলেজৰ লগৰ কেইটাও তিন বছৰ দুবছৰ পোৱা পিছত মানে। হ'লেও মানে ইমান আপোন নালাগে যিমান। কলেজৰ লগৰ বোৰৰ লগত বেছি আমাৰ ফুৰ্তি ধেমালি হয় হাঁহি ফূুৰ্তি। হয় কাৰণ ইয়াত একো ৰেষ্ট্ৰিকচন নাথাকে স্কুলত বহুত ৰেষ্ট্ৰিকচন থাকে টিচাৰছ মানে। শিক্ষক শ শিক্ষয়িত্ৰী বোৰে কয় এইটো নকৰিবা সেইটো নকৰিবা ইয়াত নাযাবা তাত নাযাবা হ'লেও। মানে স্কুলৰ লগৰবোৰৰ লগত যোনটো ঘনিষ্ঠতা হৈ উঠে সেইটো। কলেজৰ লগৰবোৰৰ লগত হৈ নুঠে। সেইকাৰণে মানে স্কুলতে বহুত বেছি মোৰ স্মৃতি ৰৈ আছে। এনে তোমাৰ কেনেকুৱা আছিল স্কুললৈ স্কুলীয়া জীৱনটো।
মোৰ স্কুলীয়া জীৱনতটোতো বাৰু বহুতে ফূৰ্তি ফাৰ্তা যোৱা দিন আছিল।
তাতে লগ বন্ধু বহুত বনাইছো যোনটো এতিয়াও আছে লগত। কনটেক্ট আছে।
কথা চলকে আমি লগবোৰ কৰোঁ আগৰ দিনবোৰৰ। কথা ম আনন্দিতও হওক। তাৰ মাজৰ এজন মোৰ লগৰ আছিল। তে তাইক লৈ মানে মোৰ অলপ বেয়া লাগে কাৰণ স্কুলত সেইখিনি টাইমত এ বু় কি বহুত আমনি কৰিছিল তেখেতক। চ' সেই আৰু সেইবোৰ চলি থাকে তথাপিও এতিয়া ফ্ৰেণ্ডশ্বিপ আছে আৰু আগৰ নিচিনাই ভালে। যোনবোৰ আৰু তুমি যেনেক কলা যে কলেজত বহুত। ৰেষ্ট্ৰিকশন নাথাই কিমান চপ ধুনীয়াকে কথা চথা বা ফূৰ্তি ফাৰ্তা কৰিব পাৰো আমি বহুত হেৰি কৰিব লাগে মানে ৰেষ্ট্ৰিকচনৰ মাজতো আমি বহুত শিপাত কৰিছিলো কিবা কৰিছিলো চ সেইবোৰ কথা হয় বাৰু সেইকাৰণে লেইচৰ স্কুলৰ সময়ৰ
অ সিহঁতে এতিয়াও আছে আমাৰ লগত আৰু কলেজৰ টাইমৰ ইমান লগ বন্ধু ইমান তেনেকে নাই ইমান ক্ল'জ কে নাই
হয় আৰু মই আৰু এটা কথা মানে লক্ষ্য কৰিছো এনে কলেজত অহা কিজন যোন যোন কেইটা মানে একে স্কুলৰ পৰা আহে ধৰা ইহঁতৰ বন্ধুত ত আগৰলৈকে চলি যায় কাৰণ ইহঁতি একে স্কুলৰ পৰা একে ক্লাছৰ পৰা আকৌ কলেজত একেলগে আহিছে কিন্তু যোন কেইটা মানে এতিয়া ধৰা মই এতিয়া যদি বেলেগ কলেজৰ পৰা বেলেগ স্কুলৰ পৰা আহিছো এটা কলেজত মই বেলেগ লগৰ পাইছো সেই বন্ধুত্বটো সেই ক্লাছৰ কেইদিন বা সেই তিনবছৰ মানে এ তিনি বছৰে থাকি যায় যিমান দিন আমি সেই কলেজত আছো তাৰ পিছত মানে সেই বন্ধুত্বটো ইমান মানে নাথাকে হেৰুৱাই যোৱা যেন যায় এতিয়া কিমান দিন হৈ গ'ল মানে আমাৰ পৰীক্ষা চেচ হল তাৰপিছত অ এতিয়া চেচন ষ্টাৰ্ট হোৱা নাই হ'লেও মানে কোনো মানে খবৰ খোজ খবৰ লোৱা মানুহ নাই কিন্তু স্কুললিয়াত মানে এতিয়া বেলেগে আছিল স্কুলৰ লগৰ লগৰ অ মাতলাব লগৰবোৰ যিমানো আছে লগৰীয়া কেইজনী যিমানো আছে চবেই চবৰ খবৰ লয় চবে চবৰ জন্মদিনত মানে আগ যাচি আহে কথা পাতে ফূৰ্তি কৰে কিন্তু কলেজৰ লগৰবোৰ তেনেকুৱা নহয় কলেজৰ লগবোৰ লগৰবোৰ অকন বেলেগ হয়
কথাটো বাৰু হয় নোহোৱা নহয় এতিয়া স্কুল টাইমত তোমালোকক ক'বাত এনে ঘুৰাব ফুৰাব লৈ গৈছিল নে ক'বাত এনে
অ লৈ গৈছিল আমাক ঘূৰাবলে কিন্তু আমাক বেছি দূৰত লোৱা নাছিল আমাক মিউজিয়াম দেখাবলে লৈ গৈছিল ত' আমি মিউজিয়ামে চালো তাৰপিছত অ উম মেডিকেল কলেজ দেখাবলৈ লৈ গৈছিল কিন্তু বেছি দূৰ নাছিল যিহেতু আমি তেতিয়া ক্লাছ ছেভেনত আছিলো আমাৰ স্কুলৰ পৰা মানে প্ৰতি বছৰে ক্লাছ ছেভেনতে লৈ যায় কিন্তু কভিড কভিডৰ যোন কেইটা বেচ আছিল ইহঁতৰ লৈ যোৱা নাই তাৰ পিছত লৈ গৈছিলে নাই নাজানো কাৰণ মই কভিডৰ আগৰ বেজটো হয় তাৰপিছত তোমাৰ কব গ'লে এনে, এক্স সেই ভ্ৰমণ যিদিনা কৰিছিলো, সেই ভ্ৰমণৰ দিন কেইটাও মানে বিৰাট মনত পৰে তোমাৰ অঁ, একেলগে একদম ৰাতিপুৱা মানে বিৰাট মানে ফূুৰ্তি লাগি আছিল আমি সবে একেলগে ফুৰিবলৈ যাম। ৰাতিপুৱা উঠি লৈ কিনে- তোমাৰ অ, পুৰা চাৰে, পাঁচটা ছটা মানত উঠি- পেলাই অঁ, স্কুল পাইছোহি। ছেভেন অঁ, সাতটা বজাত ৰাতিপুৱা। তাৰপিছত তাৰ পৰা আমাৰ বাছ ষ্টাৰ্ট হৈছে। তাপিছত আমি চবে মানে নিজে, নিজে মানে- নিজৰ, নিজৰ ভাল লগৰ বোৰৰ লগত বহিছো, ফূুৰ্তি কৰিছো, নাচ- চিছো, তাৰপিছত আমাক ব্ৰেকফাষ্ট কৰাইছে তাত। তাৰ পিছত যোনে, যোনে ভেজ খাই, যোনে, যোনে নন ভেজ খাই, এক্সট্ৰাকে খানা বনাইছে। আমি তাতে কেম্প কৰি পেলাই খানা খাইছো। তাপিছত চব ফুৰি মেলি আমি একেবাৰে উভতি আহিছো মানে বিৰাট মনত পৰে সেইবোৰ বস্তু কাৰণ- কলেজত যিমানো আমি ফুৰিব যাওঁ, আমাৰ হাতত মোবাইল থাকে। আমি ইমান কথাই পাতিবলৈ মন নাযায় লগৰ কেই- জনী লগত মোবাইল মোবাইল চাই থাকো, মোবাইলত কিবা চলাই থাকো, গান শুনি থাকো। কিন্তু সেইবোৰ যোনটো দিন আছিল তেতিয়া মোৰ এটা সৰু কেমেৰা আছিল নিকন নেক- কেনন নে, চনী নাজানো মই পাহৰিলো। এই তিনিটা ব্ৰেণ্ডৰ ভিতৰত এটা ব্ৰেণ্ডৰ মূৰ এটা কেমেৰা আছিল। মোৰ এটা আছিল আৰু মোৰ লগৰ এজনীৰ আছিল। আমি দুজনীয়ে কেমেৰা লৈ গৈছিলো বহুত ফটো উঠালো তাৰপিছত- ফটো কেইটা আমি ওলালো মানে বিৰাট- স্মৃতি আছে সেইবোৰৰ এতিয়াতো মোৰ কেমেৰাটো বেয়া মানে সেই কেমেৰাটো চালে মোক সদায়- আমাৰ সেই ভ্ৰমণৰ কথা মনত পৰে স্কুলীয়া জীৱনৰ।
আটছা কথাটো বাৰু নোহোৱা নহয়, বহুত জাগাত সেনেকে লৈ গৈছে এতিয়া টো সেইবোৰ- স্মৃতি আকৌ নবনে, আগৰ যিবোৰ স্মৃতি আছিল। যেনেকে মোক- কোৱা ময়ো, মোৰো মনত আছে যে আমাক আহ, এই ড্ৰিমলেণ্ড- বোলামেন পাৰ্ক এখন আছে তাতে লৈ গৈছিল। তাৰ পিছত আহ, কলাক্ষেত্ৰ লৈ গৈছিল তাৰপিছত, - এই বহুতো জেগাত লৈ গৈছিল তেনেকুৱা। চৌ সেইবোৰ স্মৃতি এতিয়াও বাৰু আছে। আৰু- ও বেলেগ বাকী তোমালোকৰ স্কুলত- এনুৱেল ফাংচনচ হয় যে তাতে তোমাৰ কেনকুৱা- আহ সঁহাৰি থাকে, কেনেকুৱা তোমাৰ পাৰ্টিচিপেচনছ থাকে।
উম, এনুৱেল ফাংচনটোটো স্পৰ্টচ উইকৰ পিছতে হয়। ত, সেইদিনাটো প্ৰথমতে তোমাৰ ৰাত- তিপুৱাৰ পৰা যোন মানে চিফ গেষ্ট হয় স্কুলৰ চবকে মাতে। চিফ গেষ্টক মানে ইনভিটচন দিয়ে, অঁ'। পিছত চিফ গেষ্টৰ ইনভিটিশচন দিয়াৰ পিছত তোমাৰ- এঁ, অঁ'। উম' প্ৰাইচ য মানে যাৰ, যাৰ যি, যি প্ৰাইচ হয়- যোনে যি জিকিছে অঁ স্পৰ্ট উইকত সেইবোৰ- উম' তোমাৰ দি দিয়ে তাৰ পিছত অ, যোনে, যোনে দেন্স কৰে ইহঁতৰ প্ৰগ্ৰেম ষ্টাৰ্ট- হয়, গান গোৱা কেইজনীৰ- বাকি কেইজনৰ গ্ৰেম ষ্টাৰ্ট হয়, কিছুমানে ড্ৰামা কৰিছিল। সেইবোৰ আছিল। কিছুমানে তোমাৰ,,, উমঁ গিটাৰ বজাইছিল মিউজিকেল কাৰণে এটা আছিল তাৰ মানে বিৰাট,,, ধৰণৰ মানে বিভিন্ন ধৰণৰ তোমাৰ আয়োজন কৰা হৈছিল। তাৰপিছত মই এবাৰ মোৰ মনত আছে মোক। স্কুলত এবাৰ ভলেণ্টিয়াৰ হিচাপেও দিছিল যেতিয়া মই,,, ভলেণ্টিয়াৰিং কৰিছিলোঁ। অঁ মই ক্লাছ টেনত থাকোঁতে তেতিয়া মই স্কুল কেপ্টেইনো হৈছিলোঁ। সেইকাৰণে স্কুল কেপ্টেইনবোৰৰ মেণ্টেইনটেৰী হয় ভলেণ্টাৰিং কৰাটো। কাৰণে আমি বহুত জল্ডি জল্ডি আহিব লগীয়া হৈছিল স্কুলত ভাল আছিল সেই দিনবোৰ মানে,,,, বিৰাট কিন্তু এতিয়া আৰু মানে,,, ভাল লগৰো নাই কলেজৰ আৰু ইমান ফূৰ্তিও নহয় কলেজত।
চাইনা টোক বা গান গোৱাতে হওঁক বা কিবাতে হওঁক তেনেকুৱা।
অঁ উমঁ। মই বাদদে পাৰ্টিচিপেশ্বন কৰিছিলোঁ মই আগত বিহু নাচিছিলোঁ বিৰাট ধুনীয়া। তাৰপিছত আ আ অঁ মই বিহু নাচিছিলোঁ তাৰপিছত মই-‌‍‌- এবাৰ স্কুলত মই গান এবাৰে গাইছোঁ। অঁ কিন্তু মই বিহু নাচিছিলোঁ সৰু থাকোঁতে। ক্লাছ ফাইভ ছিক্সৰলৈকে মই বিহু নাচিছিলোঁ তাৰপিছৰ পৰা মই মানে অঁ ইমান নাচিবলৈ মন নগ'ল আৰু স্কুলত তাৰ পিছৰ পৰা মই নাচা বন্ধ কৰিছোঁ। এনে তুমি কিবা পাৰ্টিচিপেট কৰিছিলা নে?
চূচচ পাৰ্টিচিপেশ্বন সৰুতে আছিল বাৰু সৰুতে মই ডান্সত পাৰ্টিচিপেশ্বন কৰিছিলোঁ। বাৰু গান চানো গাইছিলোঁ বাৰু বিশেষকে। হাউ তে
নাইনৰ পিছত তেতিয়া আৰু ইমান নাই তেনেকে আৰু তেতিয়া অলপ চাইঞ্চ প্ৰজেক্ট ইচ্ছা নহ'ল সেইবিলাক আছিল তাতে পাৰ্টিচিপেশ্বন কৰিছিলোঁ বাৰু বস্তুবোৰ বনোৱাত। এক্সিভিশ তেনেকোৱা এইবোৰত কৰিছিলোঁ পাৰ্টিচিপেট।
ঠিকে আছে মানে ভাল লাগিছিল সেই স্কুলীয়া দিনবোৰ স্কুলীয়া লগৰবোৰ। তাৰপিছত হয় স্কুলত মানে এ শিক্ষক শিক্ষয়িত্ৰীবোৰ বেছিহে মানে আমাক ষ্ট্ৰিকনেচ দি পেলাই মানে আমাক ৰাখি ৰাখিছিল কিন্তু হ'লেও মানে সেইবোৰ যোনটো মানে বস্তু যিটো আছিল মানে একেটা এতিয়া মনত পৰি এনেকুৱা লাগে সেইবোৰে মানে আটাইতকৈ অঁ ভাল দিনবোৰ আছিল।
একদম জীৱনৰ সোণালী দিন বুলি ক'ব পাৰি।
উমঁ ঠিকে কৈছা। সেইবোৰ দিন বিৰাট ভাল আছিল আৰু এতিয়া মনত পৰে কিন্তু চবতকে ভাল কথাটো হ'ল যে স্কুলৰ লগৰ লগৰীয়াবোৰক এতিয়াও হেৰাই দিয়া নাই এতিয়াও লগতে আছে উম সিহঁতেও বাহিৰত বাহিৰত বাহিৰতে আছে এতিয়া পঢ়ি আছে। মানে অসমৰ বাহিৰতে আছে কিছুমান কিছুমান অসমত আছে। কিন্তু সদায় যেতিয়া ঘৰত আহে তেতিয়া সদায় এটা ফোন পাৱওে যে ঘৰত আহিছোঁ লগ কৰ। বিৰাট ভাল লাগে মনটো যে নাই মানে সেই মানে যোনটো মানে এটা ইম্পট বস্তু কয় সেইটো মানে এতিয়াও আছে চবৰে লাইফত সেইবোৰ বস্তুৱে ভাল লাগে
হয় বাৰু কথা পাতি ভাল লাগিল তোমাৰ লগত আৰু পাছলে কথা পাতিম
ঠিক আছে
ঠিক আছে